অ', হয় হয়, কওঁক।
হয়, নমস্কাৰ।
অ', নমস্কাৰ, অ', ভালেই, আপোনাৰ?
আমাৰো ভালেই, চাহ-তাহ খালে নাই?
অ', চাহ খালোঁ দিয়ক। অ', ভাপত দিয়া পিঠা বনাইছিলোঁ আজি নাৰিকল দি।
হয়, হয়, হয়।
তাকে খালোঁ, আপুনি কি খালে?
এই মই বৰ্তমান এইয়া দৈ-চিৰা খালোঁ। সিদিনাখনেই মানে এইয়া গাখীৰ থৈ দিছিল। সেইয়াই আৰু, পিছে এয়া কি কৰি আছিলে?
এ-এই ভাত বনাবহে লৈছিলোঁ আৰু।
হয় হয়, হয় হয়, কি দি বনাইছে?
ভাত আজি কল পচলা বনাব লৈছোঁ এফালে ঘৰতে ভীমকল আছিলে যে। এইয়া ভীমকলৰ গছ আছিলে, তাৰে মাজৰডোখৰ এনেকে উলিয়াই ল'লো। কল পচলাই, ৰঙালাওৱে বনাব লৈছোঁ, তাৰপিছত মাটিমাহৰ দাইল আৰু এই আলু পিটিকা।
হয় হয়।
আপুনি বৰ্তমান কিবা কৰি আছেনে?
হয়, বৰ্তমান মই খেতি-বাতিয়ে কৰি আছোঁ। আমাৰ যিহেতু এই পাঁচ বিঘা ধানৰ খেতি আছে। পিছত এইয়া ঘৰৰো-ঘৰতো শাক-পাচলি খেতি কৰা হয়। আমাৰ এইয়া ভেন্দি কৰিছোঁ, তিয়হ আছে, পিছত এইয়া জলকীয়া গছ কেইজোপামান আছে। লাও, বিলাহী, তেনেকৈ আছে আৰু গছ কেইটামান। যিহেতু এইয়া বজাৰৰ শাক-পাচলিত খাব নোৱাৰি ন, যিহে সাৰুৱা বস্তু ইউজ কৰে, ব্যৱহাৰ কৰে।
হয় হয়।
ঘৰৰে মানে লোকেল বস্তুবোৰ খাব লাগে আৰু।
হয় হয়, বেচে ন বজাৰত?
বজাৰত মানে ধানটোহে বেচা হয়, এনেই এইবোৰ শাক-পাচলিবোৰ ঘৰতে খাওঁ আমি।
অ' অ', মানে বেছি কৰা নাই?
হয়, নাই নাই, বেছি কৰা নাই আৰু।
ঘৰৰ বাৰীতে মানে অলপ অলপ কৰিছে?
হয় হয় হয়, আপোনালোকৰ তেনেকে খেতি আছে নেকি, হয় হয়।
খেতি মানে, ৰঙালাও খেতি কৰিছোঁ এবিঘামান মাটি, তাৰ তাৰপাছত তিয়হ কৰিছোঁ এবিঘা, তাৰপাছত বাক কী আধা বিঘামান মাটি লেচেমা কৰিছোঁ।
হয় হয়, এইয়া বজাৰতে বেছে ন চাগে?
হয় হয়, বজাৰ আমাৰ ঘৰৰ ওচৰতে হয়, তাতে মানে খুচুৰা হিচ চাপে বেচো আৰু, আৰু ধৰক বে পাৰীবোৰ ধৰক এনেকৈ আৰু বেপাৰীও লৈ যায় খুচুৰা বেপাৰীবিলাক-বোৰে।
হয়, হয়।
এইবাৰ বৰ বেছি খেতি ভাল হোৱা নাই।
হয়, হয়।
এ, খেতি পথাৰত মানে পানীতটোও মানে তেনেকে নাই যে পানীও পোৱা নাই, গছবোৰে ৰ'দ বহুত দিছে যে, সেইকাৰণে মানে গছবোৰ কিবা জ্বলি যোৱা নিচিনা হৈছে।
হয়, হয়, পোকে তন পোৱা নাই ন, কাৰণ এইবোৰ গছত পোকে বহুত পৰে।
অহয়, অ, পোক, পোক, পোক হৈছে। সেই পোকে কলিবোৰ মানে বেয়া কৰি, কৰি পেলাইছে।
হয়, হয়।
কলিবোৰ মানে এ, আধা ফাল মানে আধা নাইকিয়া হৈ গৈছে।
হয়, হয়, এতিয়া আকৌ পোক অটৰাবৰ কাৰনে তুমি অষ সধ মাৰিলেটোন আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া হ'ব, পিছতোন শাক পাছলিখিনি আমিয়ে খাম যিহেতু।
হয়, হয়, সেই বুলিয়ে মানে ইছ একো কৰিব নোৱাৰা হৈছ চো মানে, মেডিচিনো দিব নোৱাৰা হৈছোঁ।
ভালেই কৰিছে বাৰু এইটো। এনেই আ, সাৰ প্ৰয়োগ কৰিছে নেকি, জৈৱিক সাৰ।
হয়, সাৰ মানে কি গোবৰ সাৰ। ঘৰতে প্ৰস্তুত কৰি আৰু পেলনীয়া ধৰক জাবৰ জো থৰ মানে শাক-পাচলি বাকলি সেইবোৰ ধৰক জমা কৰি ঘৰত সেইবোৰ প্ৰস্তুত কৰিছো, সাৰ সেইবোৰ পেলাইছো আৰু গছৰ গুৰিত দিছো সেইবোৰ।
হয়, হয়।
আহ ধান, ধান এইবাৰ এবিঘা হে কৰিছো আৰু দিয়ক তাকো বৰা ধানৰহে কৰিছো।
হয়, হয়, এইবোৰ যে এই হাল বোৱা টাইমত, এই ট্ৰেক্টৰ দি কৰে নে, নে গৰু মাতে।
আহ, এই বিঘা মাটি আমাৰ ঘৰৰে মানে হালোৱা গৰু দুটা আছ চে যে, ঘৰৰহে গৰুৱে মানে হে কৰোৱা মানুহ লগাই, মানুহ এটা আছে সেই মানুহটোৱে হাল বায়।
হয়, আজিকালি আকৌ বেছিভাগে ট্ৰেক্টৰ কৰে, কাৰণ গৰুদি কৰিবলৈ কষ্টও হয় যে যিহেতু। কষ্টও হয়, সময়ো লাগে, সময়ো লাগে, ট্ৰেক্টৰ দি মানে সোনকালে হৈ যায়।
হয়, হয়। আপুনি ঠিকে কৈছে। অ', অ', অ', বৰা ধান এবিঘামান মাটিত কৰোঁ, যেতিয়া বেচোঁ
হয়, হয়।
সেয়া, ঘৰতো খাবলৈ লাগে দিয়কচোন, বিহু চিহুৱে ইদে ধৰক লাগে।
হয়, হয়।
ধৰক আলহী, চালহী আহিলেও লাগে।
হয়, হয়।
বাকী, আপোনালোকৰতো ধানৰ খেতি কৰিছে?
খেতি অ', কৰিছিলো পাচবিঘা কৰিছো, বৰ্তমান এয়া কঠিয়া পেলাইছো আৰু কঠিয়াবোৰ গজিছে, গজাৰ পিছত আৰু কেইদিনমানৰ পিছত ৰুম আৰু
অ', মানুহহে লগাই।
হয়, হয়, মানুহ লগাও, যিহেতু ডাঙৰ ন পাচ বিঘা।
হয়, হয়। আপোনালোকৰ ফালে, ৰোৱনী হাজিৰা কেনেকে দিয়ে নো?
আৰু ৰঙনী হাজিৰা দিনে হেৰিকৈ দিওঁ আৰু দুশকৈ দিওঁ।
অ হয় নেকি? আপোনালোকৰ ফালে দামতটো অকণ কমেই। আমাৰ ফালে আকৌ হাজিৰা চাৰিশ।
দিনে চাৰিশ ন।
হয় হয়। আপোনোকৰ মানে মানুহ বেছি কেনে মানে চাগে হাজিৰাটো
হয় হয় হয় সেইটোৱে।
আমাৰ ফালে আক মানুহটো কম যে
হয় হয়, মানে মানুহে বেছি হলে কামটো সোনকালে হৈ যাব বেছি দিন নালাগিব।
হয় হয়।
আপোনালোকৰ তাত চাগে টাইমতটো লগাই চাগে ন সময় লগাই।
হয় হয় সময় লাগে, মানুহো কম পাই যাওঁ সেইকাৰণে মানে হাজিৰাটো বেছিক কৰি লয়।
হয়
পিছে আৰু বেলেগ কিবাও কৰি আছেনে।
বেলেগ কিবা বৰ্তমান এইয়া চৰাই পুহিছো আমাৰ কেইদিনমানৰ আগতে দুমাহৰ আগতে চৰাই পোৱালি কেইটামান আনিছিলো। লোকেল চৰাই পোৱালি এশটামান সেয়াই এতিয়া দানা চানা দিছো আৰু। ডাঙৰ হৈছে আৰু, কেইদিনমানৰ পিছত বেচিব পৰা হৈ যাব চাগে। পিছে যিহেতু এতিয়া ঠাণ্ড দিনো আহিছে, হাঁহৰ পোৱালি কেইটামানো আনিম বুলি ভাবি আছো। কাৰণ ঠাণ্ডা দিনত বিক্ৰী কৰিলেহেতো লাভ হ'ব, কাৰণ ঠাণ্ডা দিনত মানুহে বেছিভাগ হাঁহ খায়।
হয় হয়। হাঁহ পুৰিব লগা হলে আপুনি আপোনালোকৰ ঘৰত ধৰক পুখুৰী থাকিব লাগিব।
হয় হয় হয়। হয় পিছেৰে এটা পুখুুৰী আছিলে ডাঙৰ চাই পেলাই। তাত বাৰু মাছৰ পোনা কেইটামানো এৰিছো।
অ কি কি মাছ এৰিছে বাৰু পোনা?
তাৰ হেৰি ৰৌ বৰালি
অ অ অ হয় নেকি?
হয়
ডাঙৰটো হোৱা নাই সৰু সুৰা হৈ আছে।
হয় হয় সৰু সৰু।
যে কেতিয়াবা পুখুৰীত মাৰিলে কুচিয়া চুচিয়া পোৱা যায়।
অ অ ভাল তেনেহ'লে। কুচিয়াটো খাব লাগে, স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। মোৰ পিছে আকৌ ভয়হে লাগে সাপৰ নিচিনা দেখে যে।
হয় হয়, খাই হয় খাই পেলাই কিন্তু ভাল লাগে কিন্তু।
অঁ হয় নি খাব লাগে, ভিটামিনো কেলচিয়াম বহুত পোৱা যায়। অ হয় নেকি?
হয়।
সাপৰ নিচিনা দেখে যে সেই কাৰণে নাখাওঁ।
হয় হয়, পিছে কেকুৰা খাই নাখাই আপুনি?
কেঁকুৰাটো খাওঁ বাৰু।
হয়।
কেঁকুৰাও পাই নেকি পুখুৰীত?।
হয়, পুখুৰীৰত কেঁকোৰা আছেই বাৰু।
অ, ডাঙৰ ডাঙৰ আছে চাগে ন।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
অ। এই ডাঙৰ, ডাঙৰ কেকুৰাটো দেখিলে ভয়ে লাগে দিয়ক যিহে চেপে।
হয়, হয় ঠীক কৈছে।
কেকোঁৰা আপোনালোকে পুৰি খায় নে, নে ভাজি খায়?।
কেকোঁৰা বেছিভাগ আমি ভাজি খাওঁ, পুৰি খোৱাটো কম হয় মানে। পুৰি খালে মানে ইমান ভাল নহয় ন স্বাস্থ্যৰ কাৰণে যিহেতু বস্তুটো পুৰা যায়।
হয়, হয় আমি আকৌ পুৰি পেলাইহে ভাল পাম। বাকলি তেনেকে পেলাই দি মাজৰ খিনি খাওঁ আৰু, ভাজি পেলাই আজিলৈকে খোৱা নাই।
হয়, হয়। ভাজি খাই ভাল লাগে, ভাজি পেলাই আপুনি বাকলিটো পেলাই দিলে হ'ল ভিতৰ খিনি ধুনীয়া হৈ থাকে।
অ, হয় নেকি।
হয়, হয়।
আৰু আপোনালোকৰ ঘৰত গ'লে, মই কেঁকুৰা কেইটামান থৈ দিবচোন পালে।
হয়, হয়, হয়, নিশ্চয় নিশ্চয়।
পাছত কি দিব লাগে, দিম আৰু পইচা।
হয়, হয় হ'ব বাৰু। আপোনা ঘৰত গৰু আছিল বুলি কৈছিল ন, হয়, হয় গৰু আছে বুলি কৈছিল ন আপোনাৰ।
গৰু হয়, হয়, হয় হাল বোৱা গৰুহে আছে। নাই, নাই মাইকী গৰু নাই, নাই মাই। কী গৰু নাই, হালোৱাহে মানে এগাল আছে, আৰু হাল বাব লাগে যে পথাৰত।
হয়, হয়, হয় আমাৰ ময়ো ভাবি আছিলোঁ কি গৰু এহাল আনো বুলি।
হয়।
আজিকলি হয়, হয়।
খেতি পথাৰত লগাবলৈ।
হয়, হয় ঠিক কৈছে আৰু।
পিছে আপুনি হাল বাব পাৰে নে নোৱাৰে?।
মই হাল বাব তেনেকে নোৱাৰো বাৰু, মানুহ লগাব লাগিব।
অ, অ, হয় নেকি আজিকালি মানুহ পোৱাটোও টান।
হয়, হয় আজিকালি তুম। ট্ৰেক্টৰ যিহেতু ট্ৰেক্ৰৰ আহি গৈছে, মানুহ কেনেকে পাব আৰু।
হয়।
ট্ৰেক্টৰ আমাৰ কাৰণে ধৰক সুবিধাও হৈছে, ট্ৰেক্টৰ লগালে ধৰক। সোনকালে হৈ যায়গৈ।
হয়, হয়।
গৰুৱে হাল বালে, যিহেতু লাগেও দিন। সময়ো লাগে, ট্ৰেক্টৰ বাৰু। ধৰক এঘন্টাতে ধৰক, তিনি চাৰি বিঘা মাটি ধৰক বাই দিব পাৰে আৰু।
হয়, হয় ঠিক কৈছা।
আপোনালোকৰ ফালে ট্ৰেক্টৰত এনেই বিঘা কিমান লয়?
ট্ৰেক্টৰৰ বিঘা এনেই পোন্ধৰশ মান লৈ।
অ', অ', বহুত চোন আপোনালোকৰ ফালে। আমাৰ ফালে এহেজাৰমান লয়।
আচা, হয় নেকি।
আমাৰ ফালে আকৌ ট্ৰেক্টৰো আক বহুত আছে নহয়।
হয়, হয়। এতিয়া আপোনাৰ সেইফালে নদী আছে নেকি? কলং নদী।
হয়, হয় নদী আছে।
হয়, এই পানী বাঢ়িছে নেকি?